হেল্'-হেল্ল'। হেল্ল'।
এইটো ধ আহে।
হেল্ল'। হেল্ল'। হয়। হেল্ল'। আৰু।
হেল্ল'।
হেল্ল'। অ অ শুনিছো অহ কে অ ৰাহুল কেনে আছা।
অহ আমি ভালে আছো মই।
অহ অ। অ ভালে শ্বিলং।
হা।
শ্বিলং ফুৰিব যাম বুলি কৈছা। শ্বিলং ফুৰিব জাম কৰিছিল ক'লা নেকি।
অ হোৱাই।
হেল্ল।
হেল্ল'।
শুনিছা শুনিয়ে আছো।
হেল্ল'্
শুনি আছোঁ।
অ যাবান নে শ্বিলং।
অ যাম ভাত। মানে একদিন বহুত। গৰম পৰিছে তো অ শুনি আছো।
অঁ ওলাবা আমি একেলগে ফুৰিব যাম। মই এতিয়া অলপতে শিৱৰসাগৰ গৈছোঁ ৰংঘৰ কাৰেংঘৰ। তুমি এইবাৰ গৰম বন্ধত ক'ত যাবা।
এইবাৰ গৰম বন্ধত অ মামাহত । তৰ ঘৰৰ ফালে যাম ভাবিছো।
অ তোমাৰ মামাৰ ঘৰ ক'ত আছিলে।
অ এই লখিমপুৰ লখিমপুৰৰ এইখিনি এ গাওখনৰ নাম আছিল ।আহ গাওখনৰ নামটো মই অকমান পাহৰি গলো দেই। মানে লখিমপুৰতে আৰু মেইন লখিমপুৰ। টাউন পাব নালাগে। অ মনত পৰিছে ধল। আছিল লখিমপুৰৰঢলপুৰ। নামে এখন গাঁও
অ অ
মোৰো জন্ম তাতেই হৈছিল আৰু
অ তুমি কোনদিনা যাবা
মই অহা সপ্তাহ ম পৰীক্ষাটো শেষ হোৱাৰ পাছতে অহা সপ্তাহৰ সোমবাৰে যাম ভাবিছিলো
অ তুমি যদি তাত যোৱা তে তোমোকৰ মামাৰ ঘৰত
অ অঁ যোৱা যদি ওলাব পাৰা
ঠিক আছে চাও মই মাৰ লগত আলোচনা কৰি যদি পঠাই তোমালোকৰ মামা ঘৰত ময়ো যাম লখিমপুৰ দেখা নাই চাই আহিম লখিমপুৰত চাবলগীয়া কিবা আছেনে তোমালোকৰ তাত
অ অ মাধৱদেৱ মানে এখন আমাৰ যেনেকে এতে শংকৰদেৱ কলাক্ষেত্ৰ খুলিছে তাতেও চছেম একে ইয়াতকৈ ডাঙৰে মানে মই এইবাৰ গৈছিলো কলাক্ষেত্ৰ মাধৱদেৱৰ তাতে আছে অ খুব সুন্দৰ মনোমোহাৰ ঠাই দৃশ্য আছে গাঁৱৰ পৰিৱেশ শীতল বতাহ গুৱাহাটীৰ ইমান ভেজাল গৰম ইয়াতকৈ মানে বহুত শান্তিপূৰ্ণ গাঁও আৰু সেইবাবে গাঁৱত থাকি ভাল লাগে
উ ঠিক আছে ময়ো যাম দিয়া তেতিয়াহলে তোমালোকৰ মামাৰ ঘৰত হা
অ অ হয় অ আমাৰ আৰু অহা এই বিশ জুন আহ তাৰিখ আহি আছে বিশ জুন ৰাভা দিৱস উপলক্ষেও আমি ইয়াতে আমি এখন কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছো আমাৰ জুবিন ক্ষেত্ৰ শোনা পুৰত অতিকে হয়তো কুইচ প্ৰতিযোগিতা প্ৰায় দিয়ে থাককা আৰু প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব বিচাৰিলে কৰিব পাৰা
অ কৰিম দিয়া
অঁ অঁ হয় হয় বিশ জুন ৰাভা দিৱস উপলক্ষে এইবাৰ আমি অকণমান ব্তিক্ৰম ভাৱে মানে এ জুবিন গাৰ্গৰ হৈ শ্ৰদ্ধাঞ্জলি জননা আমি কিছুমান কাৰ্যসূচী আমি ৰাখিছো আৰু ব্তিক্ৰম ভাৱে অলপমান আহ ডাঙতকৈ ডাঙৰকৈ আমি এইবাৰ উদযাপন কৰিম ৰভাদিবস
উম উম
অ আহিলে ভাল লাগিব আৰু আমাৰ এই লতাাকটা চিনি পোৱা নহয় লতাকটা সেই অঞ্চলতে আমাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হব সূৰ্যোদয় জীৱ সংঘৰ আৰুত গাঁৱৰ ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অ শ্বিলং যাম কৈছিলে নহয় এতিয়া যোৱা হ'বনে
এতিয়া তুমিচোন কলা বোলে মামা ঘৰত যাম বুলি এতিয়া শ্বিলঙত কোনদিনা যোৱা হয় বা তাৰিখ এটা মিলাব লাগিব যাম দিয়া।
অ আগত পৰীক্ষাটো শেষ হৈ লওক। তাৰপাছত যাব পাৰিম।
উম উ
অ গৰম কেনেকুৱা তোমালোকৰ ফালে আজি
নকবা আৰু ইমান গৰম একদম গৰমত থাকিব পৰা এই নাই বৰষুণ আহে কিন্তু আকৌ দেখোন গৰমতটো বেছিহে উঠে বৰষুণ জাক যোৱাৰ পিছত ইমানেই বৰষুণ নহয় কি কবা আৰু বাহিৰত ওলাব হ'ব নোৱাৰি
হয় তাকেই বৰষুণটো অহাৰ পিছত অকণমান সময়ৰ কাৰণে ভাল লাগে। ঠাণ্ডা পৰে তাৰ পাছত আকৌ পাছদিনা আকৌ গৰম তাতকৈ দুগুণেই গৰম বাঢ়ি যায়। এইবাৰ গৰমত মানে থকাটো অসুবিধাই হ'ব যেন পাইছোঁ ইমান গৰম। পৰিছে দিনক দিনে।
উম।
জুলাই আগষ্ট ছেপটেম্বৰ মাহতো মানুহ সাধাৰণ জনতা থকাৰ অসুবিধাই হ'ব।
উম সেইটোৱে টো
বাঢ়িছে অ ভাত খোৱা হ'লনে?
ভাত খালো তুমি খালা নাই?
অ অ খালো।
উম।
অ এয়া অলপ পাছত।
আজি মানে আমাৰ আলহী আহিলে সেইটো কাৰণে অলপমান। সোনকাল হ'ল আৰু ভাতটো
অ অ কোন আহিছে
এই মোৰ ভিনন্দ এজন আহিছে। হেৰি সেইকাৰণে অলপমান তেওঁ ঘৰ হেৰিয়ত তামোলপুৰৰ ৰঙীয়া তামোলপুৰ
অ অ ৰঙীয়া তামোল পৰি ঠাইখিনি ভাল
উম ওলাবা আমাৰ ভিন্দেও ঘৰটো
অঁ অঁ অঁ হয়।
উম। তাৰপিছত একজামৰ কাৰণে পঢ়িছা নাই তুমি
অ অ হয় প্ৰস্তুতি কৰি আছো। জনাইছো লগতে মই এইবাৰ আমাৰ মানে চৰকাৰী চাকৰিৰ বাবে মই এইবাৰ প্ৰস্তুতি চলাই আছোঁ মই ক্লাছবোৰ চাই আছোঁ ডেইলি। সেই সেইবোৰ আমি নত কৰি যাওঁ
উম উ ভালকে পঢ়িবা ভালকে একজাম বিলাক দিয়া
অ অ হে হয়
উম বাকী মাহঁতৰ খবৰ ভালেই নে অ
আপোনাৰ তোমালোকৰ ভালনে
উম উম আছোঁ আৰু এই গৰমতটো বেছি অ আছে।
আৰু অ অ বাকী দেউত তাই এতিয়া আহ কোন ক'ত কৰি আছে তোমাৰ দেউতাই কোনটো অফিচত।
অ হেৰিয়ত এই যে ওৱান ফাইভ ওৱান বেচ হস্পিতল। আৰু হস্পিটল
অ ঠিকে আছে ঠিকে আছে হয় অ অহা কাইলৈ আপু তোমাৰ কিবা প্লেন আছে নেকি অহা কাইলৈ মানে আমি এখন চিনেমা চাবলৈ যাম ভাবিছিলোঁ যদি সময় থাকে ওলাব পাৰা
অ কেইটামান বজাত যাবা
অহাকাইলৈ প্ৰায় চাৰে এঘাৰমান বজাত ৰাতিপুৱাৰ
ৰাতিপুৱা চাৰে এঘাৰটাত মই নোৱাৰিম নহয় মোৰ অলপ কাম আছে
অ অ অ অপ পিছবেলা নহ'লে বুক পিছবেলা নহ'লে চেষ্টা কৰিম অঁ টিকটতটো এতিয়ালৈকে কটা হোৱা নাই বাৰু পিছবেলাই পাছবেলা লৈ সজাম
অ তুমি চাবাচোন তোমাৰ হেৰি বুকিং যদি হয় তেতিয়া মোৰ টিকেটো তুমি কৰি দিবা
হ'ব হ'ব কাটি দিম
অঁ মই তোমাক পইচাটো দি দিম পিছত
অ অ অ আজি কি কিহৰ আঞ্জা বনালা
অ আজি আলহী আহিছিলে সেইটো কাৰণে হেৰি মাংস অলপ আনিলো এই লোকেল মুৰ্গী এটা এটা আনিছিলোঁ আনি তাকে ভিনদেউক বনাই খোৱালো হেল্ল' উম তোমালোকে কিহে খালা
অ আমি আজি সেই দালিৰে খালোঁ মানে ইমান গৰম যে এইবিলাক বেছি মছলা খাদ্য গৰমত খালেও পেটৰ অপকাৰ হয় সেইবাবে আমি মানে দেখো একদম আমি দালি আৰু আলু ভাজি নেমু সেনেকোৱাৰে আৰু মানে চিম্পুল
অ গৰমত তেনেকেই ভাল এতিয়া আম উম এতিয়া আমিও মানে সে আলহী নহা হলে মুৰ্গী নানিলো হয় এতিয়া আহিছে আৰু একদিনীয়াকে এতিয়া নোখোৱালে বেয়া হয় যে
হয় হয় অতিথি আহিলে উপায় নাই আৰু
উম এতিয়া তুমি হেৰি পঢ়ি আছা নে নাই কি শুব লাগিছা
অ বৰ্তমান মই এই ভাত খাই উঠি অকনমান পঢ়িলো পঢ়ি তাৰ পিছত এতিয়া শুম আৰু প্ৰায় সময় হব হৈছে আৰু
অ মা দেউতা শুলেনে আছে
অ তেওঁলোকেও শুইছেই তেওঁলোকৰ কোঠাত আছে তেওঁলোক মই মোৰ কোঠাটোত মানে অলপমান পঢ়িলো তাৰ লগতে এতিয়া মই শুম আৰু এতিয়া পঢ়া শেষ হৈছে প্ৰায় অহা কাইলৈ আৰু পঢ়িম বাকী থকাখিনি
আহ তেতিয়াহলে হেৰি বিশ জুনত লগ পাম
অ হয় হয় বিশ জুনৰ অনুষ্ঠানটোলৈ এ তোমাক মই নিমন্ত্ৰণ জনালো সেইদিনা যিহেতু তুমি কুইজ প্ৰতিযোগিতা অংশগ্ৰহণ কৰি থাকা সেইবাবে মই তোমাক খবৰটো দিলো মানে সেইদিনা আহি অংশগ্ৰহণ কৰিব পাৰিবা কুইজ প্ৰতিযোগিতাটোত লগতে বিভিন্ন আমাৰ ৰাাভা গীতৰ কৰ্মশালা বৰ্তমান চলি আছে ৰাভা গীতৰ আমাৰ গীত মাত কবিতা আদি সেইদিনা পাঠ কৰা হব লগতে আমাৰ বতাৰ একেলগতে বতা বিতৰণি আৰু এ কোনোবা বিশিষ্ট আহ গীতিকাৰ সুৰকাৰ তেওঁলোক আহিব আহিব আৰু ডাঙৰ ডাঙৰ শিল্পীসকল তেওঁলোকো আহি গীত পৰিৱেশন কৰিব ৰাভাদেৱৰ মানে সৃষ্টি কৰ্মৰাজি লৈ তেওঁলোকে মানে আলোচনা কৰিব আলোচনা চক্ৰ বহিব। আমাৰ এই লতা কথা এ সূৰ্যদয় যুৱ সংঘৰ। তুমি আহিবা, সেইদিনা, গধূলি প্ৰায় চাৰিমান বজাৰ অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। মইতো থাকিমেই।
উম, যাম দিয়া। গলে অ' গ তাতে তোমাক লগ পাম।
অঁ, নিশ্চয়-নিশ্চয় তাতে লগ পাম। উম, এতিয়া ঠিক আছে। তেনেহ'লে ৰাখিছোঁ আজিলৈ,
অ', দিয়া। অ-অ, শুভৰাতি।
হয়-হয়-হয়, ঠিক আছে দিয়ক, শুভৰাত্ৰি।
ঠিক আছে।